অ'হ কি কৰি আছা? কি কৰি আছা?
এ' এনেই আছোঁ। কি কৰিম, কেনেকুৱা খবৰ পাতি তোমাৰ?
এ ভালে আছোঁ দিয়া, আৰু কি কৰিবা আৰু, এনে খবৰ পাতি ঠিকে আছে দিয়া। বাকী তোমাৰ খবৰ পাতি কেনেকুৱা?
মোৰতো খবৰ পাতি ভালেই দিয়া। এইকেইদিন অলপ গৰমৰ বন্ধ দিছেতো অলপ ফুৰি আছো ইফালে ইফালে কৰ'ৰবাত ক'বাত যাব লগীয়া তোমাৰ পৰিকল্পনা কৰিছিলো আগতীয়াকে এই সেইবোৰত যাই আছো অলপ চলপকে। তুমি যাইছানে নাই কৰ'বাত?
এ মই যোৱা নাই ৰবা, এ মোৰ অলপমান মানে কিবা কাম চলি আছে তো, মানে ঘৰতে মানে কিব ঘৰত বহিয় কিবা কাম কৰি আছোঁ। ত' সেইকাৰণে যাব পৰা নাই ৰবা। বাকী তুমি ক'ত, ক'ত ঘূৰিলাহে অলপ মোকো কোৱাচোন। গুৱাহাটীৰ ক'ত ক'ত ঘূৰিলা তুমি, মই অলপ জানোঁ সেইবিলাকৰ থা গুৱাহাটীৰ মানে, কেনেকুৱা ধৰণৰ জাগবোৰ ফুৰিব আছে?
তুমিও আহিবা নেকি গুৱাহাটীত ফুৰিবৰ কাৰণে নে কি?
অ' ময়ো ফুৰিম আৰু অলপ অলপ
দিয়া তে ঠিকে আছে দিয়া, আহিবা আহিবা মই এতিয়া তোমাক মই এতিয়া ধৰি লৈছোঁ আৰু তুমি ধৰা প্ৰথমবাৰ গুৱাহাটী আহি আছা ত মই এফালৰ পৰা তোমাক কৈ যাম আৰু ক'ত ক'ত ফুৰিব পাৰি। তুমি শুনিবা আৰু
অ' কোৱা! কোৱা!
ত' গুৱাহাটীৰ ভিতৰত ফুৰা ঠাই বুলি ক'লে তুমি, গুৱাহাটীৰ মন্দিৰবিলাকৰ কথাটো জানাই, নৱগ্ৰহ মন্দিৰ, কামাখ্যা মন্দিৰ তাৰপিছত উমানন্দ মন্দিৰ, তাৰপিছত তোমাৰ আৰু বহুত এনেকুৱা মন্দিৰ আছে ধৰা গণেশগুৰিত আছে, তোমাৰ গণেশ মন্দিৰ, হনুমান মন্দিৰ, সেইবিলাকত ফুৰিব পাৰা মানে এইবিলাকতো ফুৰা জগা নহয়, একচুৱেলি, তোমাৰ মানে তাতেতো ফুৰিব নোৱাৰি তাতে তোমাৰ মনৰ শান্তিৰ বাবে যায়টো আচলতে তথাপিও মানে ফুৰাৰ লগতে যদি তুমি মনটো অলপমান সতেজ কৰিব তুলিছা, বা মনত শান্তি বিচাৰি আছা, তেনেহ'লে তুমি এই মন্দিৰবোৰ ভ্ৰমণ কৰিব পাৰা, আৰু, আৰু যদি বেলেগ ঠাইৰ কথা কওঁ এতিয়া তুমি যদি ধৰা কি কয় একদম পশু পক্ষী বা অলপমান প্ৰাকৃতিক পৰিৱেশৰ সৌন্দৰ্যত অলপমান উপলব্ধ কৰিব বিচাৰিছা, তেনেহ'লে তুমি যাব পাৰা আমাৰ গুৱাহাটীৰ ওচৰতে দীপৰ বিল আছে, দীপৰ বিলত যাব পাৰা নহ'লে তুমি আমাৰ যোৱা যদি জীৱ জন্তু চাব বিচাৰা আৰু বেলেগ বেলেগ ধৰণৰ সাপ চাপ যদি চাব ইচ্ছা চৰাই চিৰিকটি চাব ইচ্ছা তেনেহ'লে তুমি এখন গুৱাহাটীৰ যিখন চিৰিয়াখানা আছে তোমাৰ জু' ৰোড তিনিআলিত। ত' তাতে যাব পাৰা, সেইখন চাব পাৰা তাতে মানে তোমাৰ অলপ চাব পাৰি আৰু তোমাৰ ইচ্ছামতে অলপ সময় কৰি কিনে তুমি চাৰিওফালে ঘুৰিব ফুৰিব পাৰিবা সকলোবোৰ জীৱ জন্তুৰ বিষয়েও লিখা থাকে, তাত জীৱ জন্তুবোৰৰ বিষয়েও জানিব পাৰিবা, কোনবোৰ ধৰা সংৰক্ষিত নহয় বৰ্তমান কোনবোৰ মানে নোহোৱা হবলৈ ধৰিছে সেই বিষয়েও তোমাৰ লিখা থাকে সেইবোৰো জানিব- আৰু যদি তুমি ভাবিছা যে, এনে আৰু কৰ'বাত ফুৰিব যাওঁ লগৰীয়াৰ লগত বা তোমাৰ কি কয় এনে আৰু এনে ফটো চটো উঠিব যাওঁ তেনেহলে আহ ব্ৰহ্মপুত্ৰ পাৰ্ককেইখন যে আছে ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ ওচৰত চাৰি, তিনিখন চাৰিখন মান পাৰ্ক খুলিছে, এতিয়া নতুনকে, ত' তুমি আহ সেই সেইখনতো যাব পাৰা। সেইখনত খালি তোমাৰ এনেকুৱা নহয় কিবা চাবলগীয়া আছে তুমি তাৰ পৰা যিটো ব্ৰহ্মপুত্ৰ নদীৰ দৃশ্য সেইটোৱে পাবা কেৱল কিন্তু তোমাৰ অলপ যাই পেলাই যদি ফটো চটো উঠিব ইচ্ছা, তেনেহ'লে যাব পাৰা। আৰু ধৰা বেলেগ বেলেগ ঠাই বুলি ক'লে তোমাৰ যিখন বটানিকেল গাৰ্ডেন আছে গুৱাহাটীত ফেঞ্চি বজাৰৰ ওচৰত ত' সিখনত যাব পাৰা আৰু অমৃত উদ্যান আছে, গ' তোমাৰ গুৱাহাটীৰ গণেশ গুৰিত ত, তাতেও যাব পাৰা ত এনেকুৱা ঠাই আছে আৰু বহুত বেলেগ, বেলেগ। এতিয়া তুমি কোন ধৰণৰ ঠাইত যাই পোৱা মানে যাব ইচ্ছা কৰা বা কেনেকুৱা এটা তোমাৰ স্মৃতি মনত ৰাখিব লগগীয়া কৰা ত সেই হিচাপত তুমি আহ ভাবিব পাৰা আৰু যে মই এইটো জোগাত যাম বা এইটো ঠাইত যাম বাকী গুৱাহাটী গুৱাহাটীৰ বাহিৰে ক'ৰবাত বেলেগ ফুৰিব ইচছা নেকি ধৰা এতিয়াতো গৰমৰ বন্ধ চলি আছেতো ত শ্বিলং টিলং ইফালে যোৱাৰ ইচ্ছা নাই নেকি তোমাৰ?
হ আছে আছে কিয় নাথাকিবহে। শ্বিলং তো মই ভাবি আছোঁ মোৰ লগৰ লগত যাওঁৱ নেকি? মানে তোমাৰ লগৰ এজনে বোলে মোৰ গাড়ী ল'ব তহ তাৰ লগতে যাব নেকি? তাকে ভাবি আছোঁ ৰ'বা, শ্বিলং যাম ৰ'বা অতি সোনকালে কাৰণে মানে প্লেনিং কৰি আছোঁ আৰু পইচা ত জমাই আছে আৰু সেইকাৰণে কাম বিলাক কৰি আছো। এই পইচা চইচা জমা কৰি দিছোঁ আৰু। মানে অলপ পইচা হ'লে আৰু যাম আৰু একেলগে।
অ যদি শ্বিলং যোৱা মই ক'ব পাৰিম, কাৰণ মই তোমাৰ শ্বিলং বহুত বাৰ গৈছোটো। তহ শ্বিলঙৰ যিটো জলবায়ু সেইটোতো জানাই, তাতে ঠাণ্ডা ঠাণ্ডা বতাহ আৰু তোমাৰ আহ বছৰটো ঠাণ্ডাই পৰি থাকে তাতে বেছি তোমাৰ গৰম নোপোৱাই। আৰু এতিয়া যিহেতু তো তোমাৰ আমাৰ ইয়াতে গুৱাহাটীত তোমাৰ গৰম পৰিছে ত বহুত। তহ বহু মানুহে শ্বিলং যাব বিচাৰে কাৰণ ওচৰতেতো গুৱাহাটীৰ পৰা বেছি দূৰ নহয় তোমাৰ। বৰ বেছি তিনি চাৰি ঘণ্টা ৰাস্তা ক'বলৈ গ'লে। ত' সেইকাৰণে মানুহে যায় আৰু। তুমি যদি নিজে নিজা গাড়ী লৈ যোৱাটো ঠিকে আছে। যদি নিজা গাড়ী লৈ নোযোৱা তেনেহ'লে তুমি গুৱাহাটীৰ যিটো খানাপাৰা তালৈকে আহিব পাৰা। আহি তাতে তোমাৰ গাড়ী থাকে আৰু তাৰ পাৰা শ্বিলং যোৱা কিছুমান গাড়ী ভাড়া গাড়ী তো সেইবিলাকত তোমাৰ ভাড়া লৈ দুশ তিনিশমান ল'ব। তাৰ পৰা তুমি সেই গাড়ীত উঠিও যাব পাৰিবা আৰু তুমি গ'লে তাতে ধৰা দুদিন তিনিদিন থাকিবা কিন্তু দেই। তাৰে থকাৰ অৱস্থাত মই কৈ দিওঁ তাৰে এইবিলাক হমষ্টে আছে হমষ্টেবোৰ ভাল। অলপমান ভিতৰুৱা ঠাইত ল'বা হম ষ্টেবোৰ, তেতিয়া মানে কি হয় তোমাৰ কম দামতে পোৱা যায় অলপ। যিবিলাক ধৰা শ্বিলং চহৰৰ ওচৰত ন সেইবিলাকত অলপমান দামতটো বেছি হয় মানে। আহ সকলো বস্তু ওচৰতে পোৱা যায়তো কিন্তু যিটো অলপমান শ্বিলং চহৰৰ ভিতৰুৱালৈকে জেগা, তাতে তোমাৰ দামতটো সাধাৰণতে কম। আৰু হমষ্টেৰ তোমাৰ কিছুমান ঠাইত তোমাৰ ৰিজৰ্ট বোৰো দেখা পাবা আৰু অ তোমাৰ খোৱা খাদ্যৰ ক্ষেত্ৰত ক'বলৈ গ'লে তোমাৰ খোৱা খাদ্যবোৰো তাৰে ভালে দিয়া হা। যদি খোৱা খাদ্য তুমি ভাল ভাল খাদ্য বিচাৰি যাই আছা তেনেহ'লে ভালেই পাবা তাতে যিবোৰ অসমত থলুৱা খাদ্য সেইবোৰ নাপাব পাৰা কিন্তু এনেকুৱা নহয় যে একো খাবই নোৱাৰিবা। বা খাব ইচ্ছা নাযাব আৰু তাত তা চবতছে ভাল লাগে তোমাৰ গধূলি সময়ত যেতিয়া ঠাণ্ডা হয় ন, চবফালে লাইট জ্বলি থাকে আৰু তেতিয়া তুমি উঠাৰে ম'ম' আৰু গৰম চাহ খাবাচোন বাপৰে বাপ কি সোৱাদ। আৰু যিহেতু শ্বিলং যায় আছা, মই একেবাৰে কৈ দিছো যিখন শ্বিলঙৰ পুলিচ বজাৰ ন তালৈকে যাব নাপাহৰিবা কিন্তু, তাতে বহুত সস্তাত মানে কাপোৰ চাপোৰ পোৱা যায় আৰু। মই তোমাৰ যোৱা বছৰ গৈছিলো ন ত যোৱা বছৰ যাওঁতে তোমাৰ মই দুটা পেন্ট আৰু দুটা চাৰ্ট কিনি আনিছিলো আৰু এটা ছাতিও লৈ আহিছিলো। শ্বিলঙৰ ছাতিবোৰতো জানাই কিমান ডাঙৰ ডাঙৰ ন, ত তাৰ লগতে তোমাৰ ফুৰিবলগীয়া জেগাও আছে দিয়াচোন তাতে যিবিলাক ৱাটাৰ ফলচ আছে ছেভেন চিষ্টাৰ ৱাটাৰফল, এলিফেন্ট ফলচ এইবিলাকো চাবা। তাতে মোৰ তাতে গ'লে তুমি বেয়া নোপোৱা আৰু, ঠাইডোখৰ যেতিয়া যাবা নহ তেতিয়া চাৰিওফালে পৰিষ্কাৰ পৰিচ্ছন্ন ঠাই সেউজীয়া পৰিৱেশৰ মাজত নিজৰাবোৰ দেখা পাবা, বা ওপৰৰ পৰা চাব লাগে ন ত চাই ভাল লাগে আৰু সুন্দৰ সুন্দৰ দৃশ্যম আৰু যিটো চেভেন চিছ ৱাটাৰফল বুলি কয় ৱাটাৰ ফল যোনটো সেইটো চাই কিন্তু চবতে বেছি আমেজ পাবা মোৰ হিচাপত দেই। কাৰণ সেইটো মই নিজেও বহুত বেছি ভাল পাওঁ, মই মই যেই বাৰে যাওঁ সেইটো তোমাৰ আহ সেইটো তোমাৰ চাওঁৱেই বেছিভাগ। বাৰু মই ক'লো এতিয়া তুমি যাবা যিহেতু মই অলপ জনাই দিলো পিছেত তুমি কৰ'ৰবাত যাই পাইছা নে এনেকুৱা ঠাই?
যাবলৈ ইমান জেগাত যোৱা নাই বাৰু। কিন্তু মই এবাৰ গৈছিলোঁ আৰু এই আমাৰ যি আছে ন মানস ৰাষ্ট্ৰীয় উদ্যান, মই একবাৰ মই কিন্তু এবাৰ তালৈ গৈছিলোঁ কিন্তু। মানে তাততে যাই কিনে যিটো মোৰ অনুভৱ আৰু যিটো মোৰ ভাল লাগিছিল মই কি বুলি ক'ম আৰু তুমি জানাই। তুমি মানস ৰাষ্ট্ৰীয় উদ্যানখন কিমান মানে জনবিখ্যাত হয় অসমত। ত তাতেতো যিটো আমাৰ বাঘ আছে ন যিটো আমাৰ যিটো ৰাষ্ট্ৰীয় যিটো আমাৰ জন্তু যে বাঘ টাইগাৰ ত সেইটোক সেইটো চাব চাবলৈ গৈছিলো আৰু কিন্তু সেইটো ভাগ্যবশত মই দেখা নাপালোঁ দিয়া মানে কিয় বা আৰু দেখা নাপালোঁ? বাকী তোমাৰ বাকী যিবিলাক জন্তু আছে তোমাৰ বিলাহ মহ হৰিণা হাতী তোমাৰ গড় হওক বা অন্যান্য যিবিলাক জন্তু আছে, সেইবিলাক গতাই দেখা পাইছে দিয়া। বান্দৰ চান্দৰ ক নাহৰ ফুটুকী বাঘ এই তাৰপিছত এই দেখা পালোঁ তাৰপিছত তোমাৰ তাতে ভাল থাকিবলৈ জেগাও আছে তোমাৰ তুমি ক'লা যে তেনেকৈ তোমাৰ এই হোমষ্টে'বিলাক তাতেও লজ বা হোমষ্টে আছে তোমাৰ এইবিলাক চাই থাই কিনে সেইবিলাক থ তাতে থাকিলোঁ আৰু একদিন থাকিলোঁ আৰু। আৰু তোমাৰ মই পৰিয়াল লগত গৈছিলোঁ বাৰু, পৰিয়ালৰ লগত গৈছিলো আমি গোটেই কেইটাই ত আমি একদিন থাকিলো, নেকষ্ট দিনা আমি ত প্ৰথম দিনাটো আমি এনেই আৰু কাষৰ যিবিলাক মানে তোমাৰ এৰীয়া আছে সেইবিলাক ঘুৰিলো ছেকেণ্ড দিনা আমি তোমাৰ দ্বিতীয় দিনা আৰু মনে তোমাৰ জী আমি যি চাফাৰি কৰিলোঁ। মই বাৰু এনে একবাৰ হাতীটো উঠি চাইছিলোঁ আৰু, দিয়াচোন মানে হাতী যি থাকে তাতে হাতী চাফাৰী। এনেই উঠি চাইছিলোঁ আৰু মানে অলপ সৰু আছিলো তো বেছি ডাঙৰ নাছিলোঁ। যেতিয়া মোটামুটি ক্লাছ এইট মানৰ ছেভেন মানত আছিলোঁ আৰু। ত' তাতে তোমাৰ তেতিয়া মই উঠিলোঁ আৰু তাতে। তাপা জীৱচাফাৰত গ'লো জীৱচাফাৰত গৈ কিনে কি জীৱ জন্তু দেখিছো কি ভাল লাগিছে জংঘলৰ মাজে মাজে সেই ৰাস্তাবোৰ তোমাৰ জংঘলৰ ৰাস্তাবোৰ তোমাৰ সেই ৰাষ্ট্ৰীয় উদ্যানখনৰ এই ৰাস্তাবোৰ যি আছে যত তোমাৰ গাড়ীৰ যিবিলাক চিন বহি বহি তোমাৰ সেইবিলাক মানে বনবোৰ মানে উঘালি গৈছিল, তোমাৰ অকল মাটিত হ বা মাজৰ খিনি বন চাইডে চাইডে জংঘল বাপাৰে, কেতিয়াবাটো ভয়ে লাগে যে বাঘ চাগে ওলায় নেকি মোক মানে আমাৰ আমাক মানে এটেক কৰিলে মানে আমাক তেওঁলাকে ধৰে নেকি? সেনেকুৱা কেতিয়াবা ভয় লাগে দিয়া চোন। কিন্তু আৰু মজাটোও লৈছো দিয়াচোন। যি চৰাই চিৰিকটিৰ মাত যি সেউজীয়া যিটো পৰিৱেশ। এই সেউজীয়া পৰিৱেশটো তোমাৰ দেখিলে এনেকুৱা লাগে যে কি মা বাপাৰে নে এনেকুৱা মানে বহুত ভাল লাগে দিয়া। কি ক'ম আৰ মানে ইমান মানে ভাল লাগিছিল যায় মানে সেনেকুৱা দিয়। সেনেকে আৰু মই যাবলৈ ইচ্ছা আছে। মানে মৰ তোমাৰ সেউজীয়া যিবিলাক ঠাই আছে সেইবিলাক ঠাই ভাল লাগে। এতিয়া তোম শ্বিলঙৰ কিছুমানে নতুন ওলাইছে এটা ট্ৰেকিং পইণ্ট বুলি পাহৰি গ'ল ট্ৰেকিং পইণ্টোৰ নাম, সেইটো একদম ছুইজাৰলেণ্ডৰ দৰে দেখা বুলি কৈছে বা মিনি পেহেলগাম বুলি কৈছে। এইটো মিনি হেলগাম নহয় দিয়াচোন শ্বিলঙৰে বুলি ক'ব লাগিব এতিয়া আমি তো সেনেকোৱা যাব মোৰ খুব মন। মানে য'ত তোমাৰ সেউজীয়া যে পথাৰ আছে পাহাৰ আছে গছ গছনি আছে য'ত তোমাৰ এখন সৰু চাই নদী আছে সেনেকুৱা ঠাই য'ত চাফা আৰু চাফ চিকুণ এইবিলাক ঠাইত বহুত ভাল লাগে। বাকী কিনো ক'ম আৰু তুমি কিবা কোৱা যেন কোৱা আৰু শেষত।
হয় দিয়া মানে সকলো ঠাইৰে অনুভৱটো বেলেগ বেলেগতো, ঠাই অনুযায়ী তোমাৰ অনুভৱ বেলেগ বেলেগ সকলো ভ্ৰমণৰো তোমাৰ যিটো অনুভৱ থাকে সেইবিলাকো বেলেগ বেলেগ। বাকী এই বিষয়ে পিছত কেতিয়াবা আৰু কথা পাতিম দিয়া। বিশেষ মোৰ এতিয়া একো কথা মনলৈ অহা নাই। তাৰপিছত এই বিষয়ে ভালকে কথা পাতিম আমি।
অ' অ হ'ব দিয়া।